ৰব ভাত খাই। শুই উঠিলেই?
অ এইয়া উঠিছোঁ।
উম অ উঠিলো।
অ। অ উঠি পেলাই নাই উঠিছো আৰু। উঠি পেলাই বিছনা কাপ চাপ ঠিক কৰি আছো।
অ।
সামৰি আছো।
উম। মই উঠিছো। নাই নাই মই উঠিলো উঠি পেলাই। সতি। হ মগী গডাইো উদী পেল এতিয়া আকৌ পিছতে ল খাৰো
অ
আহ আগতে বোলো ফোন কৰি কি কৰি আছে খবৰ এটা লওঁ ভুলি ফেলাই ফোন কৰিছে উম নাই নাই সি উঠাই নাই উঠিব দেৰিকে উঠিব সি তাৰ উঠা ধেৰ দেই আজিকালি যিমান ডাঙৰ হৈ আহিছে যে সিমান এলেহুৱা।
এ হোৱা
উম উঠিবলৈ দিলে টান পাই।
উম!
নাতীও দেৰিকে শুইছে যে তাতে আলহী আহি ছিলে, বিয়া বিয়া খবৰ লবলৈ। স মটোুল
অ
বিয়া মানে কালি আলোচনা কৰিছে যে। তিন তাৰিখলৈ বিয়া। এই আলোচনাত মানে কি কি হয় নহয় সেই খবৰ লবলৈ আহিলে।
অ
উম!
এতিয়া বিয়া তিন তাৰিখ হলেও হ'ব আৰু।
অ তিন তাৰিখ হলে।
অ পাতিব ন।
উম পতিব এজনীয়ে ছোৱালী।
অ অ আয়োজন কি কি হব চব আলোচনা হ'ল নে
অ হ'ল হেৰি কি বুলি কয়, খোৱা বোৱাটো ভাতে খুৱাব মানে। হব। পুৰি পুৰি চব্জি খোৱাৰ কথা আছিলে কিন্তু সেই পুৰি চব্জি খোৱালে ম আকৌ দূৰৰ আল
আলহী খিনি অ আকৌ এক্স বেলেগকে ভাত বনাব লাগিব। ভালে কৰিছে তাই কৈছে তাতে মানে হৈ যাব।
বনাই পেলাই পুৰি চব্জিকে খুৱাই কৰি পঠিয়াবলৈ বেয়া লাগে নহয় ন ভাতকেইটা। ভাতকে খুৱালে ভাল লাগে।
সান্দুৰ পৰা আহিব আৰু সিহঁতক পুৰি চব্জি খুৱাই পঠালে কেনেকা হব।
অ সেইটো কাৰণে মানে ভাতে কৰিব তাৰপিছত মাছ ভাত মাছ কৰিব।
অ
উ সেয়াই কৰিব।
অ ত এতিয়া কি দিম বুলি ভাবিলি।
মই মই এনে হেৰি পাইল বিলাকৰ দাম কেনেকে হ'ব।
অ মই এতিয়াটো বছৰ হ'ল নহ এতিয়া তেতিয়া দিওঁতে তিনি হাজাৰ এতিয়া আৰু সুণৰ এনেকুৱা দামেই বাঢ়িৰে আছে নহয়।
অ অ
তথাপিও চাৰে-তিনি এনেকুৱা চাৰিমান পৰিব নেকি?
অ' তেনেকুৱা মানতে পৰিব।
মই কি দিম লাগে ভাবি আছোঁ।
অ'
হুম। অ' খোৱা-বোৱাত কিবা এটা দায়িত্বও ল'ব লাগিব।
অ'।
হয়।
উম উম। নহ'লে আকৌ নিজৰজনীও আছে। ন? সিহঁতক দি সহায় কৰি থৈ দিলেহে পিছলে আকৌ কিবা এটা।
উম! কাইলৈ মানে কি কি আয়োজন হৈ আছে?
কাইলৈ কাৰণে আজি, গ'ল, অ' কালি বজাৰ পাতি কৰা হ'ল। চব বজাৰ দালি, পিয়াঁজ, আলু
অ'।
তাপিছত মই ভালকে বস্তুবিলাক চোৱা নাই।
উম দালি কিমান আনিছ?
দালি তিনিকেজি নেকি? জানো সুধিব মই বস্তুবিলাক চোৱা নাই যে গম পোৱা নাই।
মই ভাবি আছিলো তেনেকে কিবা এটা দিম বুলি।
অ'।
আকৌ সেইটো ভেজাল ওলাই গ'ল। এইফালে এতিয়া কি কৰিম সেইটো সুধা পেঞ্চন
অ'।
তাকে বজাৰ পাতিখিনি কৰা হৈ গ'ল, ডিচ, গিলাচ এইবিলাক চব আনিলে। তাৰপিছত কালি আকৌ কৌ এয়া ৰভা দিব কাৰনে বস্তুবিলাক ৰভা দিয়া বস্তুবিলাক আনিলে চকী, টেবুল চব আনা হৈ গ'ল। নাই। হয়, আজি এইবিলাক কৰিব আৰু। চাফা-চফা কৰি
অ'।
উম।
উম তাকে মোৰ, মোৰ কাইলৈ আজি মানে যাম, গৈ পেলাই আকৌ গুচি আহিব লাগিব।
অ'।
উম কাইলৈ আকৌ মানে চাৰিদিনীয়া গা ধোৱা আছে যে।
অ'।
অ' তাকেহে সে গুচি আহি পেলাই এই কিবাকিবি এটা কৰি থৈ আহি পেলাই গুচি আহিব লাগিব। আকৌ কাইলৈ কাম আছে মানুহ-দুনুহ আহিব। গোপিনীসকল আহিব যে চাহপানী কিবাকিবি আকৌ খুৱাব লাগিব নহয়! হয় কাম থাকিব, সেইকাৰণে মন গুচি আহিম গৈ পেলাই আজি গৈ নহ'লে থাকিলো হয়, কিবা কাইললৈকে
অ'।
মইনো গুচি আহিব লাগিব।
উম।
যাম আৱ কাইলৈ ধুনীয়াকে তেতিয়া লাহে- ধিৰে। কাম বন আজৰি হৈ পেলাই আজি অফিচ আছে নে নাই?
অ আছে অফিচ হেৰি আজি সাতাইশ তাৰিখ হ'ল ন কাইলৈলো কাইলৈ আঠাইশ তাৰিখ কাইলৈ ছুটিও নাই।
অ তেনেহলে কি কাইল অফিছ নোজোৱা?
উম যাব লাগিব।
উম।
এ আহি যাবা ক কাইলে। কাইলে আহি যাম মই গোটেই দিনটো নকৰো।
অ আহিব দিব সোনকালে ন।
উ কালি কেকটো অৰ্ডাৰ দিলো। মানে হেৰি এই মোৰ লগৰজনীক দিছিলোঁ যে হয়। সেইটো নোৱাৰিব বোলে অসুবিধা হ'ব। এতিয়া মানে। এ মানে নোৱাৰা হব যে মাহেকীয়া ব। মানে ৰিক্স লোৱা নাই আৰু। তাৰপিছত মই দিয়া কালি। বেলেগ এখন দিথৈ আহিছে।
উম।
সেইট খুতি। অ খুটি কুটি ইটা আছে এখন ই হেৰি খুটি কৰি ৰাস্তাটোতে চিধা গৈ পেলাই সেই এ ডি বি কলেজৰ ৰাস্তাটো পাৰ হৈ সেই দোকানখন আছে তাতে।
অ।
হেভেন হেভেন বুলি কয়।
ছেভেন অ কি কয় ভেন এইভ। চেভেনন ইভেন কয় হয়।
চেভেন হেভেন।
অঁ ছেভেনে হেভেন অ শুনিছিলো নামটো পাহৰিছো।
উম। দি থৈ আহছো এই পৰিব বাৰশ টকা। মানে ডিজাইন এক কেজি হেৰি দিয়া হৈছিল যে। এ নিজৰ মতে বনাব দিয়া হৈছে যে। দে সেইটো অ।
মানে সেইকাৰে বাৰশ টকা এনে তাৰ পৰাৰা আগতে অৰ্ডাৰ দি পেলাই খাই পাইছো অফিচত কাবা হলে অৰ্ডাৰ দিয়ে যে। হ তিনি শ। তিনিশ আশী তিনিশ সত্তৰ তেনেকুৱাতে মানে পোৱা যায় স। কেজিটোত এক। গৈ অৰ্ডাৰ দিয়া হৈছে যে সেইকাৰণে মানে। নামটো বাৰশ টকা কৈ দেওবাৰে। কৈছো দচটা বজাত য হৈছে দচটা বজাত আমি খোলোহে। সেইকাৰণে মানে হে এঘাৰটা মান বজাত পুৱতে যাব দিছে আৰু।
অ অ এ এনেও অকণ দেৰি হবইটো হেৰি।
উম অ এইৰা যে। এ অ এ সিহঁতে পইছে এতিয়া দেৰি হলে নহ'ব আলহি আহি পাই আলহী। ন সোনকালে নাহে।
উম আলহী আহিব আৰু ঘ ইমান সোনকালে আহিব প প নিস্ত। আলহী আহ আহিব আৰু আলহী আহি পেলাই। লগে লগে যাবগৈ নেকি ন অলপ সময় থাকিবই। তেতিয়া বুখিনি সময়তে নোৱাৰ।
সে হ'ব।
উম।
ভগত আহাৰত দেৰি হ'ব আলহী আহি পাত পঢ়াৰ পিছতহে। পিছ ন হাকে পিছত। কাটিলেও হ'ব কি নোৱাৰো কেকটো এইিবা আলহী আহিলেই বুলিয়েই কাটিব লাগিবত কথা নাই নহয় ন।
অ অ।
সময় ৰৈ পেলাইও কেক টো কাটাই। পিঠা পনা বনা হল।
অ বনোৱা তেনেকে হয় নাই আজি বনাবহে। আজি হব কাম ক।
অ পিঠাগুড়ি চিঠাগু় খুনি থৈ এতিয়া।
উ এই মানুহ নাই যে সেই কাৰণে তোক তো আগদিনাই মাতিছিলো তই।
উম সেইটোৱে তো মই এই মানুহ আহি থাকে ইটো সিটো আহি থাকে খবৰ লবলৈ। সেইটো কাৰণেও এতিয়া আৰু এই যাব নোৱাৰো।
অ
বাৰু এই গলেও কথাটো বেয়া হব।
উম!
আহিলে মানুহে সুধিবই অ সেই ঘৰটো বোলে। বেলেগ বেলেগ হয় হয় তেতিয়াও বেলেগ কথা ন।
অ
মানে অকৰি এখন থাকেনে বুলি কব নহয় আক।
উ
সেইফালে মিলাব লগা হৈ গৈছে এতিয়া।
হা
চবফালে বোলো মিলাব লগা হৈ গৈছে এতিয়া।
অ
কালি আলহী আহিলে আজিও কোনোবা আহে নেকি ঠিক নাই।
সেইটো হল গৈ নাই, সেই লৰা এটা লোৱা কথা কৈছিলে।
নাই হোৱা ৰ।
সেইটো হৈ যোৱা হলেও হে সম ম মঙ্গলবাৰে চোন হ'ব বুলি কৈছিলে।
মঙ্গলবাৰ সে চাৰি সপ্তাহটো হ'লেই।
অ
কিন্তু এতিয়া মানে আকৌ উম মাহৰ শেষতহে দিম বুলি পেলাই আৰু।
মানে এইটো মাহৰ শেষত।
মাহত দিম বুলি কৈছে এ সেই ন অ অহা মাহত দিম বুলি ভাল হৈছে সেইটো আকৌ। মঙ্গলবাৰটো পঢ়িব লাগিব।
অ
ম আজি কি বা নো।
আজি শনিবাৰ।
অ। শনিবাৰ ত উম হ'ব দে, উ।